হেল্ল' অ কোৱা কি কৰি আছা
এ এনেই ভাত খাম এতিয়া
অ মই কাপোৰ ধো মানে কালি মন্দিৰ যাম ন
ভাতে তেল উম
এইকাৰণে কাপোৰ ওলাই আছো নহয় কলো ন ফুৰিব যাম বুলি কালি
অ কাল যাবা মই শুনিছো কালি মন্দিৰত যাম যে
অ কালী মন্দিৰ নহয়
উহু উ মই ভাবছো কালি মন্দিৰত কিবা আছে নেকি, হাছিঅ মা কৃষ্ণ পটলতো দে আমাৰ চোঙা পোইছো। উম আম বুজিচুনু অ
কোনে আহিছে
মোৰ ভাইটি ধেনেনেক বেকেৰ বেকেৰ কৰি থাকে উম এইবাৰ মৰিুল দেৰি হয় ন হে ক এতি প জান
মই এটা পেন ধুম এটা কুৰ্তি ধুম এটা কুৰ্তি চেট ধুম ভিজাই ৰাখি দিওঁ না এতিয়া
অ
ই কাৰণতো মায়ে মোৰ বকি আছিলে ইমান খুব মানে খুব শান্তি ন্তি নিদিয়ে অলপ টাইম শোইছো দিয়া মাতি থাকে মাতি থাকে মাতে থাকে মাতি থাকে
মোৰ এটা বস্তু ভাল হৈছে মোৰ মানে ধোৱাৰ চিন্তা নাই। মোৰ দেৰি হ'লেও একো প্ৰব্লেম নাই। মই এতিয়াই ধুম এতিয়াই শুকাই যাব।
কিয়?
হুম। ড্ৰায়াৰত দি দিম।
ক'ত দি দিবা?
ড্ৰায়াৰ।
ড্ৰায়াৰ আছে নেকি?
অ ৱাচিং মেচিনৰ ড্ৰায়াৰ তু নাই ড্ৰায়াৰত দি দিম। আৰামচে শুকাই যাব দুই মিনিটত মই পিন্ধি ওলাই যাব পাৰিম।
অ ভালেই দেখোন। আমাৰ আকৌ বৃষ্টি আহিলে বৰষুণ আহিলে ধুৱ নোৱাৰোঁ নহ।
উম।
এইকাৰণে ধুই-ধুই দিয়ে ধুই দিয়ে আছে।
অ বৰষুণ আহিলে পিছততো ই দিগদাৰ হ'ব।
নহ এই বৰষুণ আহিব নেকি ইমান ৰ'দটো দিছে।
উম ঠিক নাই। এইটো ৱেদাৰৰ সেইদিন ইমান। ইমান ৰ'দ দিছে কৰা ৰ'দ তাৰপিছত কি হ'ল? মই ডিউটি যাওঁতে, যাওঁতে পুৰা বৰষুণ।
অ।
আজি কি বনালা বনালে।
মই আজি নহয় মই আজি চাহ বনাইছোঁ। তাৰ পিছত আইতাক অলপ মুড়ি ভাজি দিছোঁ তাৰপিছত আলু
তোমাৰ আইতাৰ ঠিক হ'ল?
অ অলপ ঠিক হ'লতো।
উম।
তাৰপিছত আলু পটল এইবোৰ কাটি কেনে দিছোঁ আকৌ চাল বাচি দিছোঁ গৰম পানী কৰিছোঁ।
ঠাকুৰ দিলোঁ।
অ।
মানে কাম কৰোঁ বুজিছা অলপ চলপ।
উম কৰিব লাগে অলপ, অলপ।
অ। আৰু বাকী কামটো মায়ে কৰে মানে মাৰ টাইমৰ লগত মোৰ টাইম নিমিলে যে সেইকাৰণে মোক মই নকৰোঁ মোৰ কাম কৰিব দিলে লেট হয়। মাটো ফটাফট কৰে নহ।
উম।
মোৰ পেন টো ভিজাই দিছোঁ অ কিন্তু পেণ্টত পইচা আছে নেকি মোৰ পেইণ্টত কিমান থাকিব। হেল্ল'।
উম, তোমাৰ মা কি কাম কৰে?
মোৰ মায়ে ৰান্ধে
অম ক'ত-
অ-
ক'ত ৰান্ধে
ঘৰত
অ বেলেকৰ
অ এ হোষ্টেলৰ ছোৱালীবোৰ ঘৰ লৈ থাকে ন-
অ
তাতে ৰান্ধে-
উম-
কোৱা
এ পিজিত থাকে যে
অ হষ্টেল থাকে পিজি নাথাকে পিজিটো ৰান্ধাৰ মানুহ থাক কে সেহতৰ
অ
হোষ্টেলত হোষ্টেল মানে কি ঘৰ ভাড়া কৰি থাকে যে- কেইটামান ছোৱালী থাকে ন ঘৰ ভাৰা কৰি- তাতে ৰান্ধে-
উম
অ তাৰ পিছত আহি কেনে দোকান দিয়ে-
অ-
এ ইমান এতিয়াতো বহুত জিনিছৰ দাম বাঢ়িছে ন-
উম নাই নাই ঠিকে আছে ঘৰত কিমান বহি থাকিব-
মোৰ মা ত আজিৰ পৰা নেকি সৰু থাকোতে কাম কৰিছে ত ধৰ না তেৰ পোন্ধৰ বছৰৰ পৰা তেৰ বাৰ তেৰ বছৰৰ পৰা কাম কৰিছে-
উম-
কোৱা
হুম
ফুৰিব যাবা নে
যাম ভাবি আছোঁ তালে
ক'ত যাবা
চাও
এতিয়ালেকে ঠিক কৰা নাই ক'ত যাবা
উম নাই কৰা
অ নিকিতা বাৰ পৰখি যাব চাগে
পৰখি কি আছে
পৰখি কালিতো যাব পৰখিও যাব
অ
কি খাই আছা
হুম
কি খাই আছা
ভাত
অ, এতিয়া ডিউটি যাবা?
উম।
অ অ।
মই এতিয়া কাপোৰ উঠাম। কাপোৰবোৰ শুকাই গৈছে যিবোৰ, সেইবোৰ উঠাম। কোৱা? ইমান ৰ'দ দিছে অ সঁচাকে।
বহুত দূৰ ৰ'দ অ।
অ।
পগলা কৰি দিব।
কি ক'লে?
পগলা কৰি দিব। পাগল কৰি দিব।
অ। কোৱা?
উম, কোৱা?
মোৰতো ফুৰিব যাব মন যায় খালি, কিন্তু যাম ক'ত?
অ।
কুকুৰটোক যেন মাৰি মাৰপিট কৰিছে। এতিয়া ঘৰতে আহা নাই তাই। দিব মাৰ তাক আৰু মাৰিব। আইতাও যাব আমাৰ লগত ইচৰাম, ভাল নালাগে অ বেঙ
কিয়?
আইতাই গ'লে যে কেনেকা টাইপৰ লাগে আইতাৰ বাৰে বাৰে বাথৰুম পাই ক'ত বা যোন যাব তাত। মই কৈছিলো। দাদাক ক'বলে মানে নক'লে মানে আইতাক নকলে হ'ল। কিন্তু মায়ে বেছি উস্তাদি মাৰি কেনে কৈ দিছে।
সে বাদ দিয়া। সবৰ ততো যাবই মন যায়।
আৰে নহয় যাব মন যায়। আইতা যে লেট্ৰিন পাব। তাপৰে বাথৰুম পাব, ক'ত যাব আইতাই?
হাগিছ পৰাই লৈ যাবা।
অ, এনেকা হাগিছ আছেতো।
মন্দিৰত যাওঁ আ আকৌ হাগিজ পিন্ধি কেনে যাব। আবে এইটো কেনেকে লাগে ন অলপ।
নাই নাই হাগিচ আছেত'। এতিয়া বু বুঢ়ী মানুহ ন। তা হাগিছ পিন্ধাই লৈ যাব লাগিব।
এ আইতাৰ তুমি যিমানে কৰা তাই তোমাৰ বদনাম কৰিবই চবৰ ওচৰত।
কিয়?
ইমান দিন মানে এ ইমান দিন আমালোকৰ ঘৰত খালো অ, তাৰ পিছত কয় কি? মাৰ লগত কিবা লৈ তৰ্ক তৰ্কি লাগিছে নেকি?
উম।
তহঁতৰ ঘৰত নাখাও আৰু তই
হ
তহঁত ব এই কাৰণে বোলে এনেকা কৰ বোলে এনেকা কৰি গৈছে। তাৰ পিছত কি হৈছে দুদিন ন খালে আমাক বুচি বাহানা মাৰি দুদিন না খালে, আমাক বুছি শেক নাই এতিয়া কি ক কচোন।
অহ।
দিয়া এইটো বনাই দিবি, দিয়া সেইটো বনাই দিবি, দিয়া মোৰ ভোক লাগিছে টো বনাই দিবি আৰু এনেকাা কৰি কলে বনাইতো দিব লাগিবই ন।
অ।
মাতো ঘৰতে থাকে মই থাকো।
এইকাৰণে মোক বেছি কৰে।
অ।
আৰু মই যে ফট কৰি মানাও কৰিব নোৱাৰো আৰু মুখৰ ওপৰতো কবও নোৱাৰো। যদি বেয়া পাই যায় এনেকা এনেকা ভাবি কেনে একো নকওঁ মই। মাক কলে মই মাকো বকি থাকো যে কিয় কৈ আছ কিয় কৈ আছ বুলি। মায়ে একো নকয় কিন্তু দিৰাই কেইটামান ছভাৱ বহুত বেয়া এইকাৰণে।
অ।
মানে বেছি এ ঝগাই যদি তোমাৰ লগত মোৰ লগত ঝগৰা লাগে না তাই আহি কেনে তোমাৰ ওচৰত মোৰ কথা কব, মোৰ ওচৰত তোমাৰ কথা কব এনেক আৰু ঝগৰা লগাই দিয়ে, এনেকা টাইপৰ। নিজৰ
উম। হল হল ইন কবিতা ইয়ে য়াতে কি হয়, নিকিতা দিদি হেতৰ।
নিজৰ দিবা, মোৰো নিজতেতে অ তাৰো নিজৰ দিবা মানে দিতা যে আছে আইতা
উম।
মোৰ মা হল ডাঙৰ ছোৱালী নিকিতাদি মা হ'ল সৰু ছোৱালী মোৰ আইতাৰ।
অহ।
মোৰ আইতা মোৰ আইতাৰ চাৰিটা ছোৱালী দুটা ল'ৰা এটা ল'ৰা মৰিলে এটা ল'ৰা আছে।
অ এ নিতিত দদিৰ মা, অ নিতি ত দদিৰ বাবা।
কি কৰি আছা তুমি?
নিকিতা দিদিৰ বাপা ছোৱালী ল'ৰা নহয়
নিকিতা দি বাবা টো জামাই হব।
অ অ অ
নেকিতা দি মা হে ছোৱালী হয়। এইটোতো আমাৰ মামা বাৰী হে।
অহ
নিকিতা দিৰ পাপা পাপা হ'ল দুটা ভাই, নিকিতা দিৰ পাপা এটা আৰু তাৰ সৰু ভাই এটা। তাৰ মাৰ মাও আছে আহেতো ইয়াতে, থাকি কেনে যায়। অ এটো পূজা চোজা অক্কেচন হলে তেতিয়া আহে তাৰ মায়ে।
অ হয়
কোৱা আপোনালোকৰ আৰু এটা মাহী আছে ন আমাৰলোকৰ ঘৰৰ লগত যে।
উম প পায়ল পায়ল দিলমা।
এই কাইলি মাতো ইয়াতে নাথাকে বেলেগ জাগাই ভাড়া থাকে
এইটো কি তোমাৰ মাহী
অ এইটোও মোৰ মাহী মানে মোৰ মা তাৰপিছত তাৰপিছত কোনে তাৰপিছত হ'ল মোৰ ম ফাৰ্ষটত হ'ল ফাৰ্ষ্টত এটা ল'ৰা আছিল সি ল'ৰাটো মৰিলে তাৰপিছত মোৰ মা তাৰপিছত আৰু এটা ল'ৰা
অ
অ তাৰ পিছত পাৰলিগিৰ মা তাৰপিছত আহ আৰু এটা আছে বিহাৰত থাকে তাই তাৰ পিছত নিকিতাদিৰ মা নিকিতাদিৰ মা মানে বহুত সৰু
অ
যেনেকা মই এনেকা নিকিতা দি মই সৰু ঘৰত
নিকিতা দিদিৰ দাদা আছে ন
অ নিকিতা দি বাবা আছে
অ
ইয়াতেতো থাকে ইয়াতে থাকে আমাৰ লগৰ লগতে থাকে
নাই নকি ত নিজৰ দাদাকটো কিয় দেখা নাই
দেখা নাই এদিন পূজা পূজাত আহিছিলা তেতিয়া দেখা নাই আহ